হেল্ল'!
শুনা পাইছা নাই?
পাইছো পাইছো। তুমি পাইছা? কি কৰি আছিলা?
এ সকাম আছিলে, সকামটো আজৰি হৈছো। আজৰি হৈ পেলাই মানে এনেই অকমান ওলাই আহিছো। বতৰটো ইমান মান বেয়া।
তাকে আমাৰ এইফালেও বহুত বেয়া মানে হঠাতে আহিলে বৰুষুণজাক মানে।
অ তো ইমান বৰষুণ দিছে ঔ, তোমাৰ অ কিমান বিজুলী মাৰিছে নহয়, ভয় লগা একদম পৰিস্থিতি হৈ গৈছে।
তাকে-তাকে এই হঠাতে আহিলে, চব ঠিকে আছিলে মানে গপ গপক। ঘপককে আহিলে মানে তাৰপিছতে তোমাৰ সেইটোয়ে মানে তাৰাপা এতিয়া, অ অ।
তাকে।
হেল্ল', অ সেই তাকে মই তোমাক অ, তোমাক মানে মই এই কথা এটা কবলৈ বিচাৰিছিলো, তাৰ মানে
কোৱা কোৱা?
আহ। এ এ মোৰ মানে এইবোৰ মানে কেতিয়াবা এনেকুৱা হৈ থাকে মানে মনৰ ভিতৰত কিছুমান কথা চলি থাকে মানে। মানুহৰ মাজত মানুহৰ লগত শ্বেয়াৰ কৰিলে ভাল লাগে এনে কথাবিলাক এই এতিয়া মানে। এতিয়াতোতো এতিয়া তুমি ভাবা দেই মানুহে টো কিহক লৈ জীয়াই থাকে আচলতে। আমি যে জীয়াই থাকো এতিয়া ইমান খিনি সমূহ অতিবাহিত কৰি আছো। বা একেবাৰে জীৱন জীৱনৰ শেষৰ সময়কনত আমি এতিয়া আচলতে কি লৈ জীয়াই থাকোঁগে। এই গোটেই জীৱনটোত গটা - সম্পদবোৰলৈ জীয়াই থাকো। ন আচলতে আমি জীৱনটোত নিজৰ আত্মীয় বোৰে হওক বা আমি জীৱন পথত লগ পোৱা সে- স্তেঞ্জেৰ খিনিয়ে হওক সেইখিনিৰ লগত কটোৱা স যোনখিনি স্মৃতি সেই স্মৃতি খিনি লৈ সেই কৰো তুমি কি ভবা বাৰ প্ৰথম কথা সেইটো দেই মই সেইটো কথা তোমাক সুধিছো যে আমি শেষৰ সময়খন আচলতে স্মৃতি বিলাকে ৰিঙিয়াই ত স্মৃতি বিলাককে দোহাই আমি জীয়াই থাকো বা আমি যোনখিনি পাওঁ বা শেষত যেতিয়া আমাৰ শেষৰ সময়কণ আহে আচলতে তাক লৈয়ে আমি সুখী অনুভৱ কৰোঁ। তুমি কি ভাবা সেই ক্ষেত্ৰত
অ এইটো এতিয়া কবলৈ গ'লে আমাৰ এইটো এতিয়া মান- মানুহৰ জীৱনটো এটা বহুত জীৱনটো মানুহৰ জীৱন বুলি কলে আমাৰ জীৱনটো এটা যাত্ৰা বুলি ক'ব পাৰিম আমাৰ জীৱনটো এটা আমি সংগ্ৰাম বুলি কৰিম মানে বহুতৰ মতে আমাৰ জীৱনৰ পৰিসংখ্যা বেলেগ বেলেগ। সকলোৰে বাবে জীৱনৰ পৰিসংখ্যা বেলেগ বেলেগ। কোনোবাই ক'বা জীৱনটো এটা যাত্ৰা, কোনোবাই ক'বা জীৱনতটো এটা সংগ্ৰাম, আকৌ কোনোবাই ক'ব জীৱনটো এটা অনুভয় মানে চ'ৰি এটা অ অভিনয় এটা
গতিকে বহুজনে বহু ধৰণৰ হয় বহুজনে বহু ধৰণৰ মন্ত কৰ্তব্য দিয়ে যদি কিন্তু সকলোৰে বাবে জীৱনটো একেই জীৱনটো হৈছে কিছুমান মানে স্ম-
অ হ হেল্ল' হেল্ল' শুনিছে নে? হেল্ল'
তুমি শুনা পাইছা নাই।
অ মই অকমান শুনা পোৱা নাছিলো এতিয়া এতিয়া পাইছো অ। পাইছো পাইছো হেল্ল'।
ইফালে পাইছা?
পাইছো পাইছো। অ কোৱা?
পাইছা। মানে পাইটেছ
অ অ হেল্ল', হয় হয়।
আজিত
হয় হয়।
অহ